কি খবৰ তোমাৰ?
খবৰটো ভালে আছে তোমাৰ কেনেকুৱা আছে?
মোৰো ভালেই দিয়া কি কৰিছা পিছে?
অ', আচ্ছা এইমাত্ৰ মানে মইতো এইমাত্ৰ কাম খতম কৰি পিনে ঘৰত, আহি কিনে এতিয়া বহি আছো। তুমি, তুমি কি কৰি আছা?
মইও এতিয়া তোমাৰ অলপমান বাহিৰলৈ ওলাই যাম ৰবা, ভাবিছো আজি ৰাতিলে সেই বনাওঁ ম'ম' বনাওঁ ৰবা খাবলৈ বহু মন গৈছে বহু দিন হল নহয় খোৱা নাই, তুমি খোৱা নে ম'ম'?
খাওঁ ম'ম' মইতো ভাল লাগে ম'ম' খাইনি, আজি অ', আজি বনাবা?
অ', আজি বনাম বুলি ভাবিছো ৰবা বহুত দিন হৈ গ'ল খোৱা নাই নহয়। মাজে- মাজে খাবলৈ মন যায়, মানে মই ম'ম'টো খাই কিনে বহুত ভাল পাওঁ মানে সেইকাৰণে।
অ', আচ্ছা।
তুমি ভাল তুমি কিমান ভাল পোৱা ম'ম'টো খাই?
তাৰ মানে মই ভালে পাওঁ কিন্তু, বেছিকৈ বেছি মই, চাওমিন বেছি ভাল বহুতেই, আৰু আমাৰ ইয়াত, হয়। আমাৰ ইয়াৰ মানে যোনটো চাওমিন বনাই ন, সেইটো খাই কিনে মানে বহুত সোৱাদ পাওঁ মই সেইকাৰণে বেছিয়ে ভাল পাওঁ।
অ', কি কয় তুমি, অ', ময়ো ভাল পাওঁ মইও চাওমিন ভাল পাওঁ। তুমি পিছে
কেনেকুৱা চাওমিন ভাল পোৱা ভেজ, এগ, চিকেন ক'ব পাৰিবানে?
বেছিকৈতো মই এগ ভাল পাওঁ মানে কণীৰ লগত বনালে বেছি ভাল পাওঁ আৰু। খাবলৈ মানে এইটো সোৱাদ পাব আৰু, মানে চিকেন লগত খাবলে ঠিকঠাকে আছে ক'ব পৰা যায়, কিন্তু মানে বেছিকৈতো মোক হেৰিয়ে আৰু এই কণীৰ লগত বনালে মানে বেছি সোৱাদ লাগে আৰু, খাবলে।
অ', তোমাক বেছিকে এগটো ভাল লাগে ন? মোৰো চেম তোমাৰ মানে
মোৰ বস্তুটো কি জানা মোৰ বেছিকে চিকেনটোৱে ভাল লাগে, কাৰণটো কি? মানে বাহিৰত খাবলৈ গ'লে কাৰণ মানে মই যেতিয়া ঘৰত খাওঁ বনাওঁ ন মানে মই ঘৰতো বনাওঁ চাওমিন হওক ম'ম' হওক। তোমাৰ ফুচকা হওক, পাস্তা হওঁক, এইবিলাক বস্তু মানে আমাৰ ঘৰতো বনোৱা হয়। ত' মানে আমাৰ ঘৰত বনালে কি হয়? আমি এগ দি কিনে বনাওঁ চিকেনটো দিয়া নহয়। ত' মানে সেইকাৰণে মানে মই বাহিৰত গ'লে চিকেনটোৱে খাবলৈ বেছি ভাল পাওঁ আৰু। যিহেতুকে মই ঘৰত এগটো খাওঁৱেই সেইকাৰণে তুমি ঘৰত কেতিয়াবা বনাই পাইছানে তোমাৰ এনেকেই কোনোবা ধৰণৰ? মম' চাওমিন, ফুচকা, পাস্তা এনেকে?
অ, এনেকুৱা মইতো বনাই বনাই কিন্তু মোৰ মানে বাইদেউবোৰ আহি যেতিয়া ঘৰত থাকে ন সিহঁতে তেতিয়া বনাই আৰু। মানে সিহঁতে যেতিয়া বনাই তেতিয়া মইও খাব পাই যাওঁ আৰু। তেতিয়া ভাল লাগে আৰু খাব কাৰণে।
হয়, হয় ঠিকেই কৈছা তুমি ঘৰত এনেকে বনালে আমাৰ আমাৰ ঘৰতো বনালে তোমাৰ আহ বেছিভাগ সময় মানে ময়ে বনাওঁ। কাৰণ মোৰ মা-দেউতাক কামলে যায়তো।
অ অ আচ্ছা
কাটি দেৰি হয় তো বনালে ময়ে বনাওঁ দিয়াচোন মোৰো ভাল লাগে বনাই কিনে
অহ
অ তোমাৰ চাওমিন হওক ফুচকা হওক পাস্তা হওক মানে বহুত ইজি হয় বনাবলৈ কিন্তু ম'মটো অলপমান টাইম দিব লাগে। ক'বলৈ গ'লে তুমি আহ আ মম' কেতিয়াবা বনাই পাইছানে বা
হয় মই এবাৰ অ হয় মানে মই এবাৰ ট্ৰাই কৰিছিলো বাইদেউহঁতৰ লগত এ বনাবৰ কাৰণে চেষ্টাটো কৰিছো কিন্তু এইটো কেনেকোৱা হৈ গ'ল বোলো মানে কেঁচা টাইপ হৈ গৈছে মানে সেইদিনাৰ পৰা মোক বাইদেউহঁতে জোকাই তো
হয় হয়।
সেইদিনাৰ পৰা মোক মান মো মো বুলি জোকাব ধৰিছে বাইদেৱে যে কাৰণ মই বনাতো এতিয়া মানে আধা কেঁচা হৈ গৈছে আধা পকা তেনেকোৱা টাইপৰ আৰু ভাল নহলে কাৰণ মইতো আৰু আমাৰ সবচে কৰি বেছি সেই মানে ভাল লাগে মায়ে বনোৱালে মানে। আমাৰ মায়ে মানে ভাল ভাল বনাই ন খোৱাত খাদ্যত লৈকে মানে আমাৰ মা বহুত ভেৰাইটি ভেৰাইটি জানেতো বনাবৰ কাৰণে কাৰণ সৰুৰ পৰাই বনাই আইছে সেইকাৰণে সেইটোৱে ভাল লাগে আৰু আৰু বাহিৰলৈ গ'লে খোৱা হয়ে বাৰু যিয়ে নহওক আৰু বেছিকে মানে যেতিয়া আমি কেতিয়াবা কবাত ফুৰিব যাওঁ তেতিয়া তো আমি মানে বেছি মা আহিলে মানে তাতে ৰ'ল বেছি খাব পাৰে এনেকা এইটো এগ ৰল থাকে নহয় এইটো মই বেছি খাওঁ আৰু ৰোলটো মানে এতিয়া আৰু চোৱা ৰোলত মানে এতিয়া চব জাগাতে মানে চব ধৰণৰ বস্তু পোৱা নাযায় ন আৰু ৰল এনেকোৱা যে চব জেগাতে ভাল ভাল নবনাই কোনটো কোনটো এৰ মানে আগতে বনাই ৰেডিমেড থাকে। এইটো খাই কিনে সোৱাদ নাপাও যিটো মানে লগে লগে বনাই কিনি দিয়ে সেইটোৱে সোৱাদ লাগে মানে খাবৰ কাৰণে সেইটো কাৰণে মানে মইয়ো আৰু অ সেইটো কাৰণে মানে মই হেৰি নাৰেঙংগীতো খাবলৈ যাওঁ যেতিয়াও যাওঁ সেইপিনেদি আহি দিয়ে তাতে খাই কিনে আহো। এতিয়া মানে এইটো সোৱাদ আছে দাম হলেও মানে সোৱাদ পোৱা যায় এইটো
হয় হয় ঠিকেই কৈছা কিছুমান দোকানত হা
ৰোল তুমি কিতিয়াবা খাই পাইছা নে ন
অ মইতো ৰল মইতো তোমাৰ বাহিৰত মই যেতিয়া কলেজ যাওঁ ন আমাৰ কলেজৰ কাষত মানে এখন দোকান কা খন নহয় অলপমান খোজকাঢ়িব লাগে। কিন্তু মানে সেইখিনি এৰিয়াতে এটা দোকান আছে ত' মানে আমাৰ কলেজৰ। নাইনটি পাৰচেণ্ট ল'ৰা ছোৱালীয়ে তাতে খাবলৈ যায় মানে সিহঁতে তোমাৰ মানে ভাল টেষ্টি বনাই আৰু তোমাৰ লগতে মানে যি কোৱণ্টিটি থাকে ন সেইটোও বহুতখিনি দিয়ে তুমি যদি এটা ৰ'ল খোৱা ন! আৰামচে পেট ভৰি যাব। তুমি য ত্ৰিশ টকাৰো যদি ভেজ ৰ'লটো লোৱা ন তেও তোমাৰ আনকি পেট ভৰি যাব মানে ইমান ডাঙৰ থাকে। দাম হিচাপত সিহঁতি ধুনীয়া। কোৱণ্টিটিটো দিয়ে আৰু টেষ্টিও হয়। আৰু মানে সিহঁতে মানে পূৰা যিটো দিয়ে ন চব্জিৰ ভিতৰত তাৰ মানে সিহঁতৰ পৰা ফিলিংটো ন যিটো দিয়ে সেইটো পুৰা ফ্ৰেছ থাকে জানা। তোমাৰ খাই কিনে এনেকুৱা অনুভৱ হ'ব যে, অঁ নহয় এইটো বাঁহী নহয়, এইটো আজিয়ে হয়তো বনোৱা। তেনেকুৱা ফিল হ'ব খাই কেনে। খাই কিনে ভাল লাগে। মইতো যেতিয়াই কলেজ যাওঁ ন ত' কলেজৰ পৰা যেতিয়াই মই ভাবোঁ যে আজি মই খাম দোকানত কিবা। ত' আমি সেইখন দোকানতেই যাওঁ আৰু মই ৰ'লেই অৰ্ডাৰ কৰোঁ। মানে মোৰ সিহঁতৰ ৰ'লটো খাবলৈ বহুত ভাল লাগে আৰু তাৰে লগত যি টো চাটনি দিয়ে ন, ইমান টেষ্টটি লাগে। তোমাৰ অলপমান টেঙা টেঙা থাকিব আৰু জ্বলা থাকিব ইমান ভাল লাগে ন খাই। মই ক'বই নোৱাৰিম।
এইটোৱে ৰোলৰ লগত চাটনি দিলে ভাল লাগে আৰু।
হয় হয়। তুমি জলা চাটনিটো খাই কিনে ভাল পোৱা নে?
উ ভাল পাওঁ নিশ্চয়কে ভাল পাওঁ। কাৰণ হয় হয় তাৰ মানে জলা চাটনি খাব কাৰণে মানে কি হয়, যেনেকা চোৱা মই মানে ইমানো খাবালে নোৱাৰো জ্বলা কাৰণ, সৰুৰ পৰা খোৱা নহ'লতো, কিন্তু খাও আৰু এটা লিমিটেড খাব কাৰণ এতিয়া জ্বলা নহ'লে মানে এটা মষ্ট অলমান বেলেগ টেষ্ট আহি যায় হ ন। জ্বলাৰ লগত খালে মানে অলমান বেলেগে টেষ্ট পোৱা যায়, সেইকাৰণে খাওঁ। আৰু কি তুমি মানে প্ৰায়ে খাই থাকা না কেতিয়াবা কেতিয়াবা খোৱা হয়?
মই প্ৰায়ে তোমাৰ কলেজ তাৰমানে মোৰ কি হয় জানানে, মোৰ কলেজৰ পিছত কম্পিউটাৰ ক্লাছ থাকে। ত' মানে মই ঘৰলৈ আহি মোৰ মানে সেইদিনাখন সন্ধিয়া হৈ যায়, তোমাৰ চাৰে পাঁচটা ছয়টা বাজি যায়। মোৰ ঘৰ ঘৰ আহি পাওঁতে। তো ৰাতিপুৱা মই নটামানতে ওলাই যাওঁ, চাৰে আঠটাামানত ভাত খাওঁ, নটামানত ওলাই যাওঁ। ত গোটেই দিনটো ভোক লাগে, ত মানে মোৰ সপ্তাহত তিনিদিন থাকে। ত' মানে ক'বলৈ গ'লে সেই তিনিদিন মই বাহিৰত তেনেকে ৰ'ল খাওঁৱেই। ক'বলৈ গ'লে আৰু আমি মাজে মাজে ফুৰিব গ'লেতো খোৱা হয়। আৰু সপ্তাহটো সেই তিনিদিনো মোৰ খোৱাই হয়। ছয়দিন মই ক্লাছ কৰোঁ, কলেজত যাই কিনে আৰু ছয়দিনত তিনিদিন মই খাওৱেই। তেনেকুৱা মানে মোৰ ভালো লাগে খাই। কিনে সিহঁতে কোৱণ্টিটি ভাল দিয়ে দাম হিচাপত আৰু উপায়ো নাই খাবতো লাগিবই দিয়াচোন। গোটেই দিনটোতো আৰু নোখোৱাকে থাকিব নোৱাৰো ন। ত' সেইকাৰণে আৰু মই খাওঁ আৰু।
তুমি এনে বেছিভাগ সময় কত খাবলৈ যোৱা, কিবা এনেকে বাহিৰত খাবলৈ কব পাৰিবানে?
অ', পাৰিম দিয়া। এই তোমাৰ মানে যেনেকুৱা নাৰেংগী এৰিয়াই তোমাৰ এইটো এটা হেৰি আছে ন এতিয়া কি কৈ এতো তিনালি আছে নহয়, তিনআলী অপজিত চাইডে মানে সেই তোমাৰ ভাল এটা হে ফাষ্ট ফুদ নিচিনা দোকান আছে, এটা সেইখিন খোৱা মানে কাৰণ তাতে কোৱালিটিও ভালছে, কুৱানটিটিও ভালেই দিছে। হয় ন? সেইকাৰণে খোৱা যায় আৰু কাৰণ তাতে আমি লগৰবোৰ গলেও তাতে খাওঁ। কাৰণ আৰু যোনটো দোকানী হয়, সেইটো আমাৰ নিজৰে লগৰে লগৰে হয়। লগৰ বুলি আৰু এনেকুৱা নহয় যে ই মানে তাৰ পৰা এনে হেৰি কাৰণ সিহঁতৰ মানে টেষ্ট আছে, সেইটো মানে সোৱাত লৈ কিনে। তাতে খাওঁ নহ'লে বা তোমাৰ যে যেতিয়াবা ছয়মাৰ পানী যা গোলে মানে চয়মাৰ তুমি যে পৰা গ'লা ন? নাৰংগী ফালদি গ'লে মানে তোমাৰ ৰাইট চাইডে দোকান গিলক আছে তাতে সেইখিনি এৰিয়াটো বহুত ধুনীয়া বনাই যেতিয়াও যাওঁ তাতে বা তাতে খাই কিনি নহলে নাৰেংগীট আহি খাওঁ। মানে সোৱাদো আছে বেছিকে সেইটোৱে আৰু।
মানে যদি তোমাৰ দাম হিচাপত যদি কোৱান্তি তেতিয়া আৰু টেষ্টটো ভাল দিয়ে তেতিয়াহে খাবলৈ ভাল লাগে। কিছুমান দোকানত আকৌ দামো বহুত লয় আকৌ মানে তোমাৰ ইমান খাই কিনে পেটো নভৰে মনো নভৰে তেনেকুৱা হয়। ৰিচেন্টলি মই খাইছিলো জানানে এখন দোকানত তুমি কৈছিলা ন অলপ দেৰি আগ আগত যে বোলে ৰেডিমেড আগৰ পৰা থাকিলে ভাল নালাগে খাই কিনে। সেইখন দোকানতো আমিতো বাৰু নেজানো প্ৰথমবাৰ গৈছো তাতে মানে কি জানানে? তোমাৰ এই যে দোকানত কিনিবলে যে পাই পৰঠা টাইপৰ ৰুটিবোৰ তুমি বাছ অলপমান ভাজিলেই হৈ যায়। ত তেনেকুৱা টিত জানানে ৰ'ল বনাই কিনে দিলে। খাই কিনে একদমেই ভাল নালাগিলে জানা? আনকি তোমাৰ যিটো চৱজি দিছে ন সেইটো তোমাৰ ফ্ৰেছ ফিল হোৱা নাই। দামো ললে, খাই কিনে ইমান বেয়া লাগিছে জানানে? যে বোলে মনো নভৰিল আৰু সেই যিবোৰ দোকান পায় ৰুটিবোৰ ইমান ডাঙৰো নাথাকে। সৰু-সৰু থাকে। ৰ'লটোও সৰু হৈছে, চব্জিও কম দামো বেছি, খায়ো ভাল লগা নাই, বহুত বেয়া লাগিলে জানা? ভাবিলো ইয়াতে খোৱাতকেতো মই ঘৰত আহি কিনে খো অ', ভাল আছিল চাগে কিজানি, মনটো নভৰিলে বেয়া লাগে ন? আমি বিচাৰো যে অলপমান টেষ্টটো পাওঁ চাটনিটোও জ্বলা নাছিলে আৰু মই মানে মোৰ ফাষ্ট ফুডৰ লগত জ্বলা চাটনি লাগে, জ্বলা চাটনি হ'লেহে মানে খাই কিনে ভাল লাগে। মুৰ। ত মানে মই চাটনি ভাল নাপালেও মোৰ খাই ভাল নালাগে। কি কৈছা?
তাৰ মানে ময়ে জ্বলা জ্বলাৰ লগত খাব কাৰণে বেছি ভাল পাওঁ আৰু কিন্তু লিমিটেড জ্বলা খাব কাৰণে ভাল পাওঁ।
হয়-হয় ঠিকেই।
দিয়া ঠিক আছে নহলে ন? অলপমান পিছত কথা পাতিম। অ', দিয়া, হ'ব দিয়া, হব দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিছে।